হেল্ল' হেল্ল' কি কৰি আছ।
এনেই আছো?
ভাত পানী খালি নাই?
উম
এ
ভাত এ দালি আৰু ভাজি আছিল?
অ অ ঘৰলে কেতিয়া আহিবি ঘৰলে কেতিয়া আহিবি?
মুম্বাই।
হা
মুম্বাই?
উম উম মাহত ভাল।
ভাল।
উম
কতআছা?
ঘতে আছো? কলেজ গৈছ নাই?
নাই যোৱা?
কেলে।
ইনেই।
তাৰ সেই খৰত হল নি পইচা।
অহ
অই অহ
ভাত খালা নেকি
ভাত মৰ্ণিং খালো
উম বহনে কি কৰি আছে
তই তাতে বহুত দিন থাকিলে আক
যাম আৰু সোমবাৰে হা
মন্দে আহিবি নেকি
যাম বোলো
উম উম ঘৰ মা ফোন কৰিছিলে নহই মোলে
উম কেলে কেলে
সুধিছো চা খবৰ খাতি মা লগত পাতিছা বৌ লগত পাতিছে যেমোৰ লগত পাতিছে হেল্ল সুধিছে আও কৈছে আৰু কেনেকুৱা ভাল কি কৰি আছে কি কৰি আছে এতিয়া খবৰ খাতি কেনেকুৱা চাই চা নাই
কি বুলি ক'লা
কলো আৰু চাইছো বুলি যাম বুলি অলপ দিনৰ পিছত উম নগ জীৱ কা
ভাত কিহে
ভাত আছিলে তোৰ বৰালি মাহ কালি আনিছিলো পোৰা মস্তিকে চুতাই দিলো তই কিহে খালা
কলোৱে দেখোন দালি আৰু ভাজি
মাছ মাংস নাই
অ কালি মাংস খাই আছো হে
উম সুধা সুধা ভাত খাই দিলি মাংস নাই নে নেকি
নাই কালি খালো বোলো
উম কালি শেইহোপা যি খালি আৰু মচলা চচলা নাই
কি হ'ব?
কি মাংস বনালি এইসোপা? মছলা নাই যদি আৰু
এ হব কি কথাবোৰ শিকাব
হা
কি কথা বথা
আনিবলৈ তো নাই এই মানে মচলাই নাই।
উম
উ উম বিগেয়া যাম আজি
কেলে?
এনেই যাম ফুৰিবলৈ, পুৰা বিকে ভাত
নালাগে, নালাগে, নালাগে যাবলৈ ঘৰত থাকিবা।
উম
নোৱাৰা যাবলৈ কতো। যাব নোৱাৰিবা।
ঘৰ বাহিৰ হ'ব নোৱাৰিবা, ঘৰত থাকিব লাগিব।
উম অওক কলেজ যাবি কেতিয়াবা?
উম কি কলেজ যাবি কেতিয়াবা আকৌ? কি?
তেহেতৰ খতম হ'ল নেকি?
পৰীক্ষা এটা হৈছে হে
অ এনে এনেই যাব লাগে নে আগলে গ'লে, এনেই গৈ ভাল লাগে।
এনেই যাব নালাগে
ছোৱালীয়ে কি কৰিছে?
ছোৱালী মোবাইল চাই আছে।
অ ব বৰষুণ দিছে নে?
বৰষুণ নাই দিয়া এতিয়া। ৰাতিপুৱা দিছিলে।
আমাৰ ফালে পুৰা দবা পিতা বৰষুণ। কালি এবাৰ দবা পিতা
ইয়াত নাই বাৰু ইমান। অহ ইয়াত পানলা নে কি হা
অ
তাকে উম
এনেই আৰু
তুমি
গা নোধোৱা মোৰ দহ দিন হল গা নোধোৱা মোৰ দহ দিন হ'
ভাল কথা ভাল কথা
উম
ইমান খেচৰা মানুহ থাকে নে
কি
ইমান খেঁচা মানুহ থাকে তেনে আৰু কৰ'বাত
অহ
কোৱা
কি নো কম আৰু ত নিজে ন ক
ক'ব লাগে
হ
দাদা ঘলে গৈছিলা নহয় আহিলা নেকি
ঠিক আছে
দাদাৰ ঘৰলে গৈছিলে নহয় আহিলে নেকি বোলো
দিছিলো নি মাছ লাগিছে পচটামান পুঠি মাছ দনি কণা তিনি কেইটামান লাগিছে পুঠি মাছ পাঁচটা উম চ বেল নাই
কোৱা ইমান নোলায় আৰু মানে অকণমান ওলায়
উম
কোৱা
উম আ ডাৰ ডাঙৰ মাছ ওলাই একদম পুৰা আজি গধূলি কে শ খা পাৰিব
জানো
কছে ন
উ জানো মই
তন ফোন কৰে হেল্ল' ফোন কই ন
কি কৈছা? কোনে?
কোনে ফোন কৰি ক
কৰে বোলো মাতটো অহা নাই আকৌ ভালকে মাতটো অহাই নাই ভালকে। ফাটি ফাটি আহিছে তোমাৰ মাতটোৰ আকৌ, উম।
তাপে কৈছাই মই
বাহিৰত আছো।
হেল্ল'। ধুনীয়াকে মই কৈ দিছো তোক কথাখিনি বুজি পাব
এ জানো। পাইছ মই অতত ঘূৰি ফু সুদিব পু নেট কত আছে? নেট কত আছে মই বিচাৰি সুংগে নেকি জেগা? হেল্ল'
ক
আমনি হে লাগিছে অহ।
ছেলেকি ছেলেকি?
উম।
হব।
অদৰকাৰী কথা কৈ ন থাকিবা।
কি অদকাৰি?
অদকাৰি।
আমাৰ এ ধেৰ লাগিছে। চ যে
দছটামান লাগিছে ন?
অহ
কলি কলি হৈ আছে বাৰু পুৰা এবাৰ খাই ভাল লাগিব খালি চুৰে আৰু নিনিলেই হ'ল আৰু
অঁ
চুৰ সেই আছে লৈ গুচি যায়।
অ অহ হয়
উম
কিয় আম খাই খাই আমনি লাগি গৈছে আম হেল্ল'
লাম
কি
আম
আম আম
হম
ধেৰ আছে একদম সদায় খাও আমনি লাগি গৈছে খাই খাই
লাগিবই আমনি ৰাৱণ মানুহ আৰু আম খ হ আমট
একো হাৱোৱা নহয় ম
উম
উম উম
খ
হা
পথাৰ কোনো মানুহ নাই বোলে আন্ধাৰ পৰা বৰষুণ দি আছে কিন কিনীয়া
আহ
মোৰ চাউণ্ডটো সৰু ন মোবাইল
সেই সৰু সৰুকে আহিছে আকৌ মাত দে
তাৰপা এতিয়া ভাত কিহে আজি
কেনেকে জানো বাৰু ৰাতিলে মাংস আনিব চাগে
আমাৰ আজি একদম মাংস খাব লাগিব ল্লাছ মাছ শুকাত মাছ পালোঁ
উম হ
সন্ধিয়াকে ওলাই যাম অলপ দেৰিকে আৰু চাহ হলে
উম কলা
চাৰ ঘলে
কেলে
মাংস আনিব মাংস আনিব ভাতখন
উম বাহৰ মাংস থাকে নেকি বেলেগৰ নাই আৰু ন ঘৰ নাই নেকি ঘৰত নোপোৱা খাবলে? না ঘৰত খাবলৈ নোপোৱা নাই বুলো?
নাপাওঁ
যোৱালোকৰ ঘৰতে থাকাগে আক তেতিয়াহলে ঘৰলে কেলে আহা?
কি?
ঘৰলে আহিব নালাগে নহয় লোকৰ ঘৰতে থকাই ভাল দেখোন
কেদিন থাকিলো বাৰু মানুহ যৰত মই যত থাকো মোৰ কথা না এতিয়া কে মই দহ দিন মান নোখোৱকে থকা নাই নহয় ত লোকৰ পোকত যোৱা নাই